অ শুনিছো
হেল্ল' অ শুনিছো শুনিছো
কি কৰিছো
এয়া চাহকাপ খাই পেলাই আহিছো ব হেৰি কৰিবলৈ যোগাৰ কাৰণে
আজি কি বনাম বুলি ভাবিছে
আজিতো আমাৰ নিৰামিষ হয় গতিকে ৰুটি হেৰি দিয়াই থৈছো মই ৰাজমাহ তিয়াই থৈছো
অ আপোনালোকে ৰাজমাহ খুব ভাল পাই যেন পাইছো?
কাবলী বুট অকণমান তিয়াই থৈছো।
অ বেলেগ বেলেগকে নে একেলগে?
একেলগে একেলগে বনাম, কমাই কমাই দিছো আৰু গোটা মুগুটো আৰু হেৰিটোৱে কবেলিবুটটোৱে।
অহ উটা মগুৰ লগত?
হা?
গোটা মগুও দিছে?
অ গোটা মগু, গোটা মগু নহয় তিয়াই থৈছো।
কেনেকুৱা লাগিব খাব ভাল লাগে নে?
ভাল লাগে ভাল লাগে।
অ।
ভাল লাগে খাই।
এ সেই ৰাজমাহটো বেছিকে দিছে?
কাৱলী বুট কম আৰু বিলাহী নিদো। আলু দিম তাত।
অ।
খাই ভাল লাগে আগতে বনাইছো নহয় তেনেকুৱা।
এই এনেই এই মিক্স দালিটো যে কিনিবলৈ পায় সেইটো খাইছেনে?
খাওঁ সেইটো আগতে ৰুটিৰ লগতে খাওঁ বেছিভাগ। মিক্স দালিতো তাত একে লুবিয়াৰ পৰা চব থাকে আৰু মাটিমাহ, মগুমাহ, ফলা মগু।
অ অ অ সেইটোয়ে সেইদিনাসন যেন মই পাইছিলো মোৰ যেনিবা লুবিয়াতো নাছিলে বাকী চব আছিলে তাত কিন্তু সেই বগা হৈ থাকেচোন সিজি যোৱাৰ লগে লগে।
অ সেইটো আকৌ হেৰি খুব কম সময়ত সিজে সেইটো। মানে বেছি সময় নালাগে সেইটো সিজোতে।
কিন্তু মানে মগু দালিতটো কম থাকে যিহেতু মগুটো কম থাকে যদিও অকমান মগুৰ নিচিনা হৈ যায়গে জুতিটো। মানে মাটি দালি মগুৰ দালিটো থাকে নহয়।
উম উম।
সেই কাৰণে মানে জুতিটো এই মগুৰ দালিৰ নিচিনা হয়গে অকনমান মানে আৰু বিজ পিছলটো
চব থাকে বুটৰ দালিৰ পৰা ৰহৰ দালিৰ পৰা আদি কৰি।
চব থাকে অ।
উম বেয়া নালাগে কিন্তু, এই ভাতৰ লগত মই ভাল নাপাওঁ দেখোন সেইটো মিক্সডালটো। সেইটো ৰুটিৰ লগতহে ভাল পাওঁ খাই।
আমাৰ নাখায়ে আৰু ৰুটি-চুটি ইমান তেনেকে আও। ৰুটি খোৱা মানুহ মইহে। আজি ইয়াত আমাৰ ধাৰাসাৰ বৰষুণ। বতৰ কেনেকুৱা?
বতৰ আজি ৰ'দ দিছে বাৰু। গৰম অ ৰদ। মই হেৰি কৰিছিলো এইটো কি কয়
দুপৰীয়া বৰষুণ দিছিলে নি এটা?
আজি অ অকমান দিছে দিছে হেৰিটা বজাত দিছে মই গ'লো পোষ্টেল গ'লো কাম এটা আছিলে তালে গ'লো। তাৰপৰা বেংকত গলো বেংকৰ পৰা দোকান গলো।
অ আমাৰ ইয়াত সন্ধিয়া সময়ত কিন্তু বহুত বৰষুণ।
নহয় হেৰিটা বজাত এইটো এঘাৰটামান বজাত দিছিলে অকমান অকমানকে কমকে।
অ মই কাপোৰ সামৰিব গৈছিলো তাৰপিছত গৈ পেলাই এই আমাৰ ওচৰৰ খুৰীহতৰ ঘৰতে থাকিলো মই অকমান টাইম ৰুমৰ দৰ্জা-চৰ্যা খোলা আছি সেইকাণে মই মাৰিবলৈ দৌৰি আহিলে আহোঁতেই পৰিছোঁ পৰি লৈ পেলাই ভৰি মস্ত কোলা হৈ পেলাই ফুলি আছে মোভ চোভ নাই কাৰণে এতিয়া অকল ভিকচকে লগাই থৈ দিছে সেই অকন
উম মালিচটোৱে বেয়া কাম কৰিলে পৰিলে হেৰি লগাব লাগিছিলে আইচ লগাব লাগিছিলে
অ আইচ আছে বাৰু একদম কোলা পৰি গল
থাকে নহয় সেই বেগটো কিনিবও পাই নহলে কাপোৰ মানে হেৰি এটাত অলপ প্লাষ্টিক টাইপত লৈ পেলাই তেনেকে তাৰ ওপৰত কাপোৰ মেৰিয়াই তেনেকেও দিয়ে কিছুমা
অ তেনেকে তেনেকে লব পাৰি অ আপুনি এইটো কেনেকে বনাই মোক কওকচোন
হা
সেইটো কেনেকে বনাই কওকচোন ৰাজমাহটো সেইটো
অ ৰাজমাহ ৰাজমাহটো মই এতিয়া বইল কৰিম
আহ
প্ৰেচাৰ দিম আলু দিম তাতে বইল কৰি হেৰি কৰো মই কেতিয়াবা বইল কৰোতে গোটা জলকীয়াটোও দি দিওঁ উম পিয়াজ লগতে সানি লৈ ল টুকুৰা কৰি আৰু কেঁচাটো তাত দিলে কেঁচাটো দিওঁ গোটেই উম তাৰ পিছত হেৰি পিয়াজ এটা টুকুৰা কৰি দিও ডাঙৰ পিয়াজ হলে এটা সৰু হ'লে দুই তিনিটামান দিম আৰু
আহ
সৰুতে টুকুৰা কৰি দিওঁ ডাঙৰ টুকুৰা কৰি এয়া সেই মানে হয় গে হুচেল মাৰে তেতিয়া চেনটোও ভাল লাগে বাকী খাবলৈও মিঠা হয় মানে তাছতে বইল কৰি মই তেলতে সেয়া নহৰু আদা আকৌ পিয়াঁজ অকমান দি লৈ পেলাই তেতিয়া হেৰি কৰো এ তেলটো মাৰি দি পেলাই তাতে অকমান মই মেৰি নিও কেতিয়াবা এলাহ কৰিলে মই গোটা জিৰাটো দিওঁ তেলত
আহ
আৰু এলাহ নকৰিলে মই মানে খুন্দি দিওঁ হেৰি কৰি পেলাই গোটা জিৰা অকমান তেজপত চেজতপা দিওঁ আৰু অলপ হেৰি কৰি আৰু পানীতটো কমাই পেলাই তাৰমানে উম তেনেকে কৰো খোৱা যায় ভাল লাগে খাই বেছি ঘেপলি নাই একো নাই বেলেগ একোৱে দিয়া নাই
আলুটো খুৰাই খাব জানো
এই আলুটো খাই নিজেও মানে গৈ পেলাই সেই দিয়েগৈ কেতিয়াবা উম কাটি পেলাই গতিকে মানে মই দিওঁৱে আৰু আলুটো নিদিলে নিমিলেই প্ৰায়ে মই বইল কৰি পানীটো পেলাই দিওঁ বাৰু
আহ আমাৰ দেউতাই এই ভৰিতো ফুলা পা বা যি কাৰণে নুফুলক ইউৰিক এচিডৰ কাৰণে ফুলক বা যি কাণে নুফুলক মানুহটোৱে ভয় খোৱা হল আজিকালি আৰু মই খুৰাক সেইদিনাখন যে কিতনাটো টেষ্ট কৰিবলে দিছিলো কৈছিলে নি বাও আপুনি একদম দহাই দহাই হ'ব দে সেটোৱে
দুইটাই কৰিবা বছৰত এবাৰ হেল চেকটো কৰিবই লাগে আচলতে চেকআপ টো মোৰ আজি কালি কিবা কিবি হৈ থাকে তাকে কৈছো ব দুইোজনে গৈ পেলাই চেকআপ টো কৰি আহো গ'লা
ক থৈ আহিব আৰু এটা কথা মানে কি হয় আম আমাৰ দেউতাৰ যে যোনটো হাৰ্টৰ ব্লকেজ আহিছিলে সেইটোতো আমি গমেই নাপালোহেঁতেন সেই ব্লকেজ ডাঙৰ হৈ গ'ল হেতেন পিছত
উম উম এনেও মানুহৰ মানে ব্লকেজ মানে সৰু সুৰা ব্লকেজ কিছুমান হৈয়ে থাকে মানুহৰ সকলো মানুহৰ এইবিলাক
উ মানে বিভিন্ন ধৰণৰ হেৰি থাকে নাৰ্ভ থাকে হীৰা উপহীয়া থাকে আমি বাৰু ডাক্টৰী লাইনত আমি নাই তথাপিতো ডাক্তৰে খোৱা মতে আৰু উম মানে তেনেকুৱা ব্লকেজ উ মানুহৰ সাধাৰণতে হৈ থাকে মানে যিবিলাকৰ পৰা একো ধৰক মানে ধৰক বেছি ডাঙৰ ক্ষতি নহয় মানে
আহ
কিন্তু হ'লেও আমি সাৱধান হোৱাাতটো ভাল আৰু
ন নাই সাৱধান টো ভালেই ত সেইটো কাৰণে কি কেটি নাইনটো মানে মেইনটো কেটি নাইনটো সেইটো বহুত মেইন হয় মানে
উম
বহুত ইম্পৰ্টেণ্ট কেইটি নাইনটো গতিকে কেইটি নাইনটো পাতটো এইটো জৰুৰী চুগাৰ থকা মানুহে কাৰণ যিহেতু বহুত বছৰ হ'ল
িন ফালে হেৰি হয় এনেও এটা প্ৰভাৱ
পৰে পৰে এতিয়া মানে কি হ'ল আমাৰ পেহাৰ নাইন আছিলে কেইট নাই নাইন তা মানুহটোৱে মানে ঘপকে যেতিয়া চেক কৰিছিলে নাইন হৈ গৈছিলে মানে মানুহটো ফুলি যাওঁতে তাৰ পিছত মানে মানুহটোো একদম লগকালগ কমাই দিলে মানু মানে বহুত বাচি খায় এতিয়া মানে কি খাই বুলি সুধিলে মই পেহীয়ে কয় সুদা দালি মগু দালি আৰু ভাত মানে দালি ভাজিও নাখায় মানে মানুহটোৱে খুদা দালি আৰু ভাত সেইটোৱে আৰু ৰাতিতটো ৰুটিয়ে খাই গতিকে মানুহটো ইমান এতিয়াও বোলে আকৌ তেনেকুৱা হৈছে মান আকৌ তেনেকুৱা হৈছে কাৰণে এতিয়া মানে আকৌ ডক্তৰক দেখুৱাইছে বাৰু
উ হেৰি হয় এ মানে গেছ কিছুমানৰ এতিয়া যিটো ৰঙা এটা পেকেটৰ এটা সেইটো অভাৰ গেছ হয় কিছুমানে খালে কিছুমানে হেৰি নহয় মানে
এই ৰাচি বাটটো
আশীৰ্বাদতটো মানে দিনটো বেছি থাককা তাৰপিছত কিছুমান গেছত মানে প্ৰটিনটো হেৰি নহয় দ মোৰে নহয় মই প্ৰঠিন খালে মোৰ বেছ হয় বেছি সেই তেনেকুৱা মানে মোৰ বহুত গেছ হয় কিয় নাজানো উম ম বকাটো
মাজতে ভাগ ভাগ কৰি ৰুটি মই মানে বনাব লাগে তাৰপিছত এতিয়া দুটা মানুহৰনো কেনেকে এতিয়া ই ইমান ভাগ ভাগ কৰি থাকো কেতিয়াবা মিক্স কৰি থৈ দিওঁ তেনেকে দুইটা আনি পেলাই সেই তেনেকুৱা
অ আমি বাৰ আজিকালি আশীৰ্বাদ তে অনা হবো আগতে অমৃতটো খাওঁ
বেছি ৰুটি খালেও কিন্তু অলপ দিগদাৰ
উম
কথা আৰু এটা কথা উম, কিছুমান ডাক্তৰেটো কয় যে ৰুটি খোৱাৰ ভাত খোৱাৰ মাজত পাৰ্থক্য নাই বুলি কয়? তেনেকে বুলি কয় উ' আচল কথা মানে ৰুটি খালে দুটাই হৈ যায় সেইটো এটা অৰ্থ আহাৰটো কমি গ'ল ন উ পৰিমণটো। সেইটো এটা কথা ভাত খালে মানুহে অলপ সৰহকৈ খায় আমাৰ যিহেতু মানে প্ৰধানম বা তেনেকুৱা বেছি খাই বুলি কব, কাৰ্বহাইড্ৰেটটো বেছি থাকে চাউলত মানে সেইটো কাৰণে।
এ হেৰি আম মোৰ দেউতাক দেখ ডক্তৰ জনে মানে আমাক সুধিছিলে কৈছিলে যে আমাৰ দেউতাই যে হেৰি এইটো বুলি ক? খানাটো বোলো চব খাই মানে বা ছিবলৈ নিবিচাৰে মাছ চাছ খাই এইটো সেইটো আপুনি অকণমান ভয় খুৱাই দিবচোন এনেকে বুলি কওঁতে ডক্টৰ জনে কৈছে এটা কথাই ক'লে, তেনেকে নকওঁ তেওঁৰ মনত দুখ পাব পাৰে কিন্তু কথাটো হ'ল আ', আপুনি এটা কাম কৰিব কমাই খাব সকলো খাব পাৰিলে কিন্তু যেতিয়াই খায়। কিন্তু কমাই খাব।
হম,
তেনেকে বুলি ক'লে।
উম, কি পৰিমণৰ আহাৰটোৱে এতিয়া কি হৈছে আমি সচৰাচৰৰ বিশেষকে অসমীয়া মানুহ মানে ভাতটো বেছি খাই বা। আমি বাৰ কমি খাওঁ আৰু এটা কথা, আমি সেইটো বেছি খাওঁ বা আমি ক'বলৈ বেয়া পাওঁ বা ইমান ন, আশাবাদী তেনেকুৱা সেইটো এটা কথা।
উম, মানে পেটত অকমান ভোক থকালৈকে
সেইটো হয় অলপ ৰাখি পেলাই খাব লাগে বেছি অভাৰ আহাৰ অ মানে জোখ
যাতে আৰু কিবা এটা দিলে মানুহে খাব পাৰে ইমানতটো ভোক ৰাখিব লাগে ৰাতি বিশেষকে কমাই খাব লাগে।
এ ৰাতিটোও আছে ৰাতি সতো সোনকালেও খাব লাগে।
সোনকালে খাব লাগে সোনকালে খাব লাগে। বাৰু দিয়ক আপুনি লাগক তেনেহলে। অ' হ'ব দিয়ক আপুনি লাগক আৰু তেনেহলে ন।
অ' ঠিক আছে দিয়া তোমালোকে কি
এ বনাই আছে আৰু লাগিছে মানে গৈছেহে।
অ' ময়ো যাম। সেই বাৰু তেওঁ হেৰি ত তেনেকোৱতে। মনত পৰি পেলাই ৰবা তোমালৈ ফোন এটা কৰো বুলি পেলাই।
ঠিক আছে হ'ব দিয়ক অহ,